অ',
ক
কি কৰি আছা?
এ, এনে আছোঁ।
অ'।
ফিল্ডত আজি যোৱা নাই?
নাই যোৱা।
অ'।
সময় নাপালোঁ, পানী পৰিল, কি পৰিল।
অ' বৰষুণ দিছে সেইটোৱেটো।
অ'।
অ'। এ, এইকেইদিন কিবা ৰ'দ দিয়ে আৰু এইফালে বৰষুণো দিয়ে।
অ'।
কিবা দিনটা
ৰাতিপুৱাৰ পৰা
আজি মই গিছোঁ, এনে পাঁচ পাক মান দাউৰি আহিছোঁ। বহুত দিন যোৱা নাই সেইকাৰণে গৈছোঁ। মই আৰু আজি গেলো চলি নাই ক'ব লাগছোঁ কিয় নাই আজি বতৰটো অলপ তাপ ঠিকে আছে। মানুহ ফিল্ডত আহিছিল, ল'ৰাগিলা আহিছিল, আপি আহা নাই এটাও। ল'ৰা আহিছিল, আপি গিলা এটাও আহা নাই, পাইছি খালি। আহিছে এনে নেকি আঠ নজন এনেকা আহিছে। কালি যাবিনে নাই?
পানী নাপালে যাম।
অ' সেইটোৱেটো বতৰটো হয় কি কৰে।
অ'।
বতৰটো ভাল থাকিলেতো চবেই যায়।
পিছত কিহেদি কিহেদি ভাত খালি?
ভাতটো মই দিপৰা।
অৰ?
দিপৰাটো এ, মাছ আৰু কি লাও লাওৰ আঞ্জা আছিল এই খালোঁ আৰ ইত্যাদি। আৰু কি কল কল ভাজি আছিল, কাচকল ভাজি ইত্যাদি খালোঁ।
আমাৰতো ডালিয়ে বনাইছিল।
অ', চাহ খালি আবেলি?
খালোঁ।
অ' মই খালোঁ।
পিছত খবৰ চবৰ?
খবৰ চবৰটো এনে ভালে আছিল আৰু, ভাল বেয়াৰ মাজতে এনে। অলপ গা গিলা ভাল নালাগে। বতৰটো বেয়া, হে গা গিলাও বেয়া। পিছত এইবাৰ কিক কা এইবাৰ ৱৰ্ল্ডকাপ কাই জিতছে, ফুটবল ৱৰ্ল্ড কাপ ফাইনাল?
এ, এই কিবা লেমেন ই নেকি য়ামাৰ।
অ' স্পেইনৰ টীমটো না?
অ।
অ ভাল খেলে অৱশ্যে এইবাৰ অ এইবাৰ খেলা দেখিছো নহয় খেলটো। ভাল খেলে চলিগেলা ডেকা ডেকা ল'ৰা। হা অ অ ৰনাল্ডো অ অ তা আশাটো চবৰে তাৰ ওপৰতে আছিল তাৰমানে সিয়ে এবাৰো ৱৰ্ল্ড কাপ যিটো নাই জিতা নাই না এইটো জিতলি ভাল আছিল বাৰু।
অ।
তাৰমানে তাই চব লিগে দিছে না চব খেলাতে চব ট্ৰফিয়ে জিতিছে খালি ৱৰ্ল্ড কাপটো জিতা নাই তে আশা আছিল আ তাৰ কি গিলা ফ্ৰেণ্ড গিলা ভাগ্যত নাই আৰু কি কবি। ভাগ্যতে নাই যদি আৰু কি কবি সেইটো সেই ত এখন ৰি কি বিতিয়াৰে হ'ল না কি অৱসৰে ল'ল
অহ
এখন খেলা বাদ দিব এই তাৰ চলিটা খেলিব আৰু আহা ব আহা অ দুহেজাৰ তিৰিশত খেলিব তাৰ বেটা।
উম
তাৰ বেটাতা যে লাম্বু তাতকৈ বেছি ওখ।
ইটাই ইটাই খেলা পাৰিব।
হা?
উম
তাই খেলিব ক'ব লাগছিলে এতাই
অহ মিচি আহনো বিছিল ফাইনেল লগত এখনো নাপাল বেচেৰা।
অহ
আহাৰো ভাইগতে নাই বাৰ সেইবাৰ জিতছে দুইহেজাৰ বাইশত। ফ্ৰান্সো ফ্ৰান্স টো ভাল টিম টাই ফ্ৰান্সো ইমান ভাল টিম আছিল লাহাৰ লগতে হাৰি গৈছে। স্পেইনৰ লগত কিবাৰ কিবা ভাগ্য পুৰা আছিল হাৰা সেইকাৰণে ইমান টাগৰা টাগৰা টিম গিলা সেয়াক হাৰাব পৰা নাই।
অঁ
ইমান ফ্ৰান্স পৰ্তুগাল তাহাৰ লগত খেলিছে চবেই হাৰছে আৰ্জিন
যে আৰ্জেণ্টিনাও হাৰি গৈছে অ আৰ্জেন্টিনাটো ইমান পাৰে এটাওটা হাৰিল
অ তাহোনো হাৰিল তাহাৰ লগত তাৰমানে তাহাৰ ডিফেণ্ডিং পুৰা একদম
আচ্ছা।
একদম ভাল তাহাৰ ডিফেণ্ডিং একদম তাহাক বল লৈ যাবাই নে দে। মেচিক সিদিনা খেলা চালো আহ মেচিয়ে একে বলে ল'বা নোৱাৰে বলে হাক নিদিয়ে শু পাচ খেলছে বল হাৰ ভৰিতে একদম লবাই নে দা
এই মেচি কিবা ই কৰে না তাৰ অলপ মানে পইচাৰ পাৱাৰ আছে ন সেইকাৰণে জিতছিল কি আগত।
অ তাৰমানে সিতা অলপ আছিল কিবা ৰেফ্ৰি চেফ্ৰি ইটা ফিফাৰ কিবা মেনেজাৰ লগত কিবা লিংক আছে আৰু সেইকাৰণে মেছিকতো হিটাই কৰে মানুহ বিলাই এখন বা কি এখন সেইবা এইবাৰতো ৰেফৰী গিলাক মোক ভালে লাগা নাই কিবা যোনটা ফাউল হ'ব লাগে সেইটো ফাউল দিয়া নাই।
অ'।
আৰু যোনটো ফাউল নহয় সেইটো ফাউল দেই, অ', এনে খং উঠ
মানে অন্ধ নিচিনাৰ নেকি? দেখা, দেখা পাইও অন্ধ নিচিনা আছিলে আৰকি
আৰু ৰেফাৰী গেলাক কৈছে ক'বা লাগিছে, ৰেফাৰী গেলাক চব ৰেফলি, ৰেফ গিলাই আৰ্জেণ্টিনাৰ তাৰমানে আৰ্জেণ্টিনা দেশৰ ৰেফ্ৰী গেলা
অ'।
সেইকাৰণেহে মেচিক চাপোৰ্ট কৰে।
এইকাৰণেই।
ইটাই আৰু কি তাৰ ভালে হৈছে দে স্পেইন জিতছে ভালে ল'ৰা ডেকা ল'ৰা গিলা জিতছে।
উম।
আৰু দুহেজাৰ ত্ৰিশত হ'ব খেলা, আৰু চাব লাগিব আৰু চাৰি বছৰ পিছত। বছৰৰ চাৰি বছৰ পিছত এবাৰ হয়টো খেলতো
ভালে লাগে আনৰ দেখা যাব পিছত কি হয় কাই জিটে।
অ', আহা বছৰ বা কাই জিটে, এইবাৰো ফ্ৰান্সে
ইআই কি কয় এটিয়া মেচিয়ে ঊনৈশ বছৰে আপাৰ হাৰিল আপাৰ তলত
অ', ঊনিশ বছৰৰ চলিৰ লগত হাৰিল মেচি।
অ', তাইয়ে কিন্তু ডাঙৰ কৰছি তাক।
অ'। তায়ে পুৰা বোলে কলত লৈ কিনে পুৰা গা ধুইছে, গা ধুৱাইছে কিবা কৰিছে। এনেকা ভিডিঅ' দেখা পাইছোঁ। উ তাইতো না ভাল খেলে যে ল'ৰাটো।
অ'।
ডেকা ল'ৰাটা শামাল কোৱা ভাল খেলে, তাৰ টিমটাই ভাল খেলে ৰ'। বেয়া নেখেলে বাকী গেলাওঁ ভালেই খেলে। পিছত কি দি আজি ৰাতি কি, ৰাতি কি আঞ্জা বনাইছে তোহাৰ?
হা আমাৰ, আমাৰ দালি আৰু এ কিবা কিবি বনে আছে আৰু ভালকে চোৱা নাই আৰ।
অ'। হ হ হা মোৰো এইকেদিন কাম আছে কিবা। আজি আৰু কিবা ঘ-ঘৰটো ৰং দিলো হয় দৰ্জাগিলা। খিৰকি গিলা। ঘৰটো অলপ ৰং চং দি আছে। ন ন কালি গেলি পিছত ফোন দিবি কালি।
অ হ'ব দে ফোন কৰাৰ পা দিম
অ' আহ
মোবাইলটো টাৱাৰ নাপায় বিৰাট।
অ' কিবা নেটৱৰ্ক ভাল নহয় ইমান টাৱাৰ নাপায় দি।
উম
আৰু কিবা আৰু ইণ্টাৰভিউ আহিলে আৰু বেছি দিন নাই আৰু। দুই দুইমাহ আছে, দুইমাহ পিছত ইণ্টাৰভিউ। অ' এই দুৰ্গা পূজাৰ পিছতে হ'ব দুৰ্গা পূজা শেষ
অ' মানে দুৰ্গা পূজাৰ পিছতে হয় আৰ কি
ঠিকো নাই দূৰ্গা পূজাতে হ'ব পাৰে কোনো ঠিক নাই সেইবাৰতো দুৰ্গা পূজা ভচানিৰ দিনাই সে হৈছিল। এখন এ দুূৰ্গা মাক আহ দি নদীত ভচাইছিল তেখনে বহাই দিছিল এই অ হম
উম
উম পিছত ফুৰিবা চুৰবা গিছা কৰতবা
নাই যোৱা
অ বতৰটোৱে ভাল নহয় না ফুৰ্বা সূৰ্বা যাব মন নাযায়। আহ আহ ঠিকে আছে মোৰো অলপ কিবা গাই গিলা অলপকে কাৰাবাৰ দুৰ্বল লাগিছে। ফাৰ্মাচী গিলো ফাৰ্মাচীৰ পৰাই টেবলেট আনিলো।
অ
এখন খাব লাগিব অঁ গা গেল কিবা কব লাগে ভাল নালাগে। টেবলেট এটা খাই দিম ন অ একৌ দিনটো ডেলহি ডাৰ বজাব লাগিব তাৰ মানে ৰেষ্ট ল'ব নোৱাৰা ইটাৰভিউ আহিল আৰু ন ইষ্ট ৰাম। এখন এখনে ৰেষ্ট ল'গ তত
উম
আহ আজি ফিল্ডত ক্ৰিকেট খেলা হৈ আছিল গীছো অলপ টাই চাই কিনে আহিছো। ৰাতিপুৱা নহয় আবেলি আবেলিয়ে আবেলি যাই কিনা আহিছো। খেলি আছিল মানুহগিলাক কিবা মেচ আছে নেকি আহাঁ খেলা পাদছে
অ
আহ। কাইবা জিকিলও কৰবা কৰবাত টিম গমাই নাপালো সোধ পোজ কৰা। খেলা চাইছিলো অলপ টাইম।
উমঁ!
উমঁ! কলেজো খুলিল আৰু। উমঁ বেছি দিন নাই আৰ সা এইট। তাই আজি কেই তাৰিখ আজি বাইশ তাৰিখ বাইশ তাৰিখৰ আজি একত্ৰিশ তাৰিখৰ- এতোমাৰতে শেষ ত্ৰিশ তাৰিখত শেষ নেকি? নাই আও দহ দিন হেনকা আছে। দহ ন দিন। পিছত কি ইউনিফৰ্ম চিলালি কাপোৰ।
অঁ চিলালোঁ আৰ।
অঁ!
নাহে ধৰে কৈ দিলোছিলে লাগিবও পাৰে আৰু্ পিছত পিছত কি যদি ভিৰ চিৰ হয় দিকদাৰ না।
অঁ দোকানত পিছত ভিৰ চিৰ হ'লে দেৰি কৰি- পিছে আৰু বনাও দিগদাৰ হৈ যাব ঠিকে আছে- সোনকালে বনাই থোৱাটা ভাল আৰু এখন খুলিলে আৰু-
অঁ!
উমঁ!
আহিবি বুলি ক'হ।
এইবাৰে ফাৰ্ষ্ট দুতনৈ কলেজ যাম।
আমি শুনি পাইছোয়ে যাইচাং কি হয়। উমঁ!
উমঁ ফৰবাহে ভাল এটাা কলেজটো বোলে।
কি হয়-।
তাতে ইমান কালাছো নকৰে-
অঁ এতিয়া হ'ল ডাঙৰ কথা ক্লাছ নকৰে-
দিনত এটা দুটা ক্লাছ থাকে এদিনত সনেকা কৰি।
অঁ!
আৰু আমি ইয়াতে পৰঢ়াতেতো- একদম ফুল কালাৰাজ হৈছিল একদম তিনটা বজাত সেনেক ছটি দিছিল এখন- দুত নৈত্য যেনে তেনে মন কিলিয় এখনত
অঁ!
আৰু ক্লাছ কৰিচ্ছমন নাই থাকিলে ফুৰি ঠাক-
এখন বহুত- ত ই হৈ গৈছে না পইচা কামাৰ বহুতে কষ্ট হৈ গৈছে বস্তুতটা-
হা-
কি কিবা এটা বস্তু এনে পালি যে ঘৰত--্
আবু এ ব বজৰি বা আহি যাব বোলে বুৰি বাই জাব অঁ, অঁ সেইটো-
ইমান পঢ়ি শুনি যদি লাষ্টত কিছু কৰবাই নাপব
ভাত ছাত খালি?
ভাত ছাত খুৱা নাই ভাত হ'ল আৰু অ', খাং উম, কিবা আঞ্জা বনাল মই চাই নাইলো কিবা বনাইছে মানে কিবা ভাজি আৰু কিবা অ', চাবা জানানে ভাত হল হৈছে হৈছে।
বোলে অৱস্থা
হাঁ
আমাৰ চাৱা নহয় কাৰণে এই অৱস্থা ক।
অ', সেইটোৱেই।
উম,
আহ কালি কি বাৰ কালিতো বোধ বৃহ বৃহস্পতিবাৰ।
অ'
বৃহস্পতিবাৰ কাৰণে অ'
কালি আৰু নিৰামিষ খাবা লাগব।
অ তই নিৰামিষ খালি? উম, নিৰামিষ বুলি কি না পিয়াজ নহৰু পেষ্ট
ভাইট থাকলে যে খাবাই লাগে না অ পিয়াজো খাব নালগে দি নহৰুো খাব নালগে অ দাৰ আগ ভাত গিলা চাত ন লাগে ন আধা গিলা নালাগে নাখাঙে মই।
উম হয়
উম
পিছত লগৰ গিলাক ফোন কৰা নাই এতিয়া সোনকালে যাব নাযায় ফিল্ডত?
যাব ওধয়।
অ অ অ এ বতৰটা ভাল হলে যাব।